কোনটো কোৱা
অ কি কৰি আছা হে
এ আছিলি ৰবা এনে তুমি
এ ময়ো আছো ৰ'বা এনেই ঘৰতে বহি আছো বাকী খবৰ পাতি ভাল
ভাল ভাল তোমাৰ
এ চলি আছো দিয়া কি কৰিবা আৰু
বাকী মই এটা কৰ শুনা শুনা হ'ব ৰ'বা আগতে মোৰ কথাটো শুনাচোন মানে মই এটা কথা ভাবি আছিলোঁ হা ত তুমি সেইটোত মোৰ মানে তোমাৰ এটা মোৰ মানে এটা প্ৰজেক্ট দিছে আৰু তাতে মানুহৰ তোমাৰ লাগে আৰু মানুহে কি কি ভাবে সেই ক্ষেত্ৰত এটা টপিক দিছে ত টপিকটোৰ বিষয়ে মানুহে কি কি ভাবে তাৰে বিষয়ে মই লিখিব লাগে ত আমাক দিছে তোমাৰ টপিকটো হল যে এনভাৰমেন্টেল এডুকেছন অৰ্থাৎ পৰিৱেশ শিক্ষা ত সেই বিষয়ে তুমি কি ভাবা তোমাৰ কেনেকুৱা ধৰণৰ চিন্তাধাৰা আছে ধৰা নবীকৰণ যোগ্য অনবীকৰণ যোগ্য সম্পদ বা আমাৰ যিবিলাক বন সম উন্নয়ন বুলি যে আমি কওঁ এই বিষয়ে তোমাৰ কেনেকুৱা ধৰণৰ অলপ কথা আছে বা কেনেকুৱা ধৰণৰ তোমাৰ উ কেনেকুৱা ধৰণে তুমি বুজাব বিচাৰা মানুহক বা কেনেকুৱা ক'ব পাৰিবা ত সেইবিলাক
ত আমাৰ কাৰণটো জানাই তুমি আমাৰ কাৰনে যিটো আমাৰ যিটো পৰিৱেশৰ ওপৰত যিটো শিক্ষা এই শিক্ষাটো কিমান মানে গুৰুত্বপূৰ্ণ মানুহৰ মাজত এই সচেতন যোগাটো কিমান গুৰুত্বপূৰ্ণ কাৰণ চোৱা এতিয়া মানে মানুহে পৰিৱেশৰ ওপৰত ইমান এটা গুৰুত্ব। গুৰুত্ব নিদিয়ে আৰু তুমি দেখা পাবা যে এই যে আৱৰ্জনাবিলাক পেলায় এই আৱৰ্জনাবিলাক কিহ কাৰণে পেলায় কাৰণ মানুহৰ কোনো ধৰণৰ জ্ঞান নাথাকে এইবিলাকৰ ওপৰত যে আৱৰ্জনা বা প্লাষ্টিক পেলালে যে পৰিৱেশটো প্ৰদূষণ হব ত' ইয়াৰ কাৰণে আমি ধৰি লোৱা এই মানুহৰ মাজত সজাগতা আনিব লাগিব ধৰি লোৱা এই তোমাৰ অহ তেওঁলোকক আমি শিক্ষা দিব লাগিব মানে এই যি আহ মানে পৰিৱেশ আছে পৰিৱেশ বিলাক আমি কেনেকৈ বচাব পাৰিম মানে তেওঁলোকক আমি সচেতন দিব লাগিব আৰু তেওঁলোকক আমি অলপমান মানে বুদ্ধি দিব লাগিব অহ মানে এহ এইখিনি বুদ্ধি দিব লগে যাতে তেওঁলোকে সেইখিনি ৰক্ষা কৰিব পাৰে আৰু তেওঁ মানে পৰিৱেশৰ ওপৰত গুৰুত্ব দিয়ে আৰু বাকী তোমাৰ ক'বলৈ গ'লে ন নৱীকৰণ আৰু তোমাৰ অনবীকৰণ যোগ্য সম্পদ তুমি জানেই চাগে তুমি পঢ়ি আহিছে নবীকৰণ আৰু অন অনবীকৰণৰ সম- পদৰ ওপৰত ত' নবীকৰণটো জানাই তুমি যে তোমাৰ এইবিলাক এই ধৰি লোৱা যিবিলাক শেষ হৈ নাযায় আৰু মানে ব্যৱহাৰ কৰি থাকিলেও এই ধৰি লোৱা আমাৰ এই প্ৰাকৃতিক যিবিলাক প্ৰকৃতি আমাক যিবিলাক দিছে ধৰি লোৱা তোমাৰ সূৰ্যৰ পোহৰে হওক তোমাৰ এইবিলাক বায়ু হওক তোমাৰ তোমাৰ যিটো পানী যিটো খোৱা পানী নহয় দিয়াচোন যিটো পানী সেই পানীটো মানে পানী হওক এনেকুৱা ধৰণৰ যিবিলাক আছে সেইবিলাক মানে শেষ হৈ নাযায় আৰু আৰু তোমাৰ অ অনবীকৰণযোগ্য ক'বলৈ গ'লে তোমাৰ ধৰি লোৱা আমি যিবিলাক মানে এই ধৰি লোৱা শেষ হৈ যায় আৰু ব্যৱহাৰ কৰিব নোৱাৰোঁ মানে তাক আমি মানে যিমান বেছি ব্যৱহাৰ কৰোঁ তাক সিমানেই সি মানে নাইকিয়া হৈ যাব এ ইতা আমি ধৰি লোৱা এই পেট্ৰলৰ কথাই ক'লোঁ বা পেট্ৰল বা তোমাৰ যিবিলাক প্ৰাকৃতিক গেছ আছে বা তোমাৰ যিবিলাক তোমাৰ পেট্ৰ এইবিলাক আছে আৰু যিবিলাক মানে সীমিত মানে এটা মানে এটা লিমিটত পোৱা যায় আৰু সেইবিলাক যদি আমি ব্যৱহাৰ বেছিকৈ কৰোঁ ন সেইবিলাক নোহোৱা হৈ যাব যেনে কয়লা হওক তোমাৰ তেনেকুৱা আৰু খনিজ সম্পদ এইবিলাক বস্তু হওক এইবিলাক আমি কমকে ব্যৱহাৰ কৰিব লাগে যাতে যিটো আমাৰ আহ নতুন প্ৰজন্ম আছে সেই নতুন প্ৰজন্ম যাতে মানে নতুন প্ৰজন্মবিলাকে যাতে ভা--মানে তেওঁলোকে এই যি সম্পদ আছে এই সম্পদ প্ৰথমতে তেওঁলোকে যাতে ব্যৱহাৰ কৰিব পাৰে মানে যেতিয়া ভৱিষ্যতত আৰু ভৱিষ্যতত যাতে সেইবিলাক সম্পদ শেষ হৈ নাযায় যিবিলাক মানুহে এতিয়া ব্যৱহাৰ কৰিছে এনেকৈ ব্যৱহাৰ কৰিব লাগে যাতে সেইবিলাক ভৱিষ্যতৰ প্ৰজন্মও ব্যৱহাৰ কৰিব পাৰে ত' সেয়ে ভাবোঁ আৰু দিয়ে আৰু তোমাৰ এই যি অ পৰিৱেশৰ শিক্ষা গুৰুত্ব সেই গুৰুত্বটো দিয়া উচিত কাৰণ পৰিৱেশৰ শিক্ষাৰ ওপৰত গুৰুত্ব দিলে মানুহ তোমাৰ অ শিক্ষিত হব পৰিৱেশৰ ওপৰত পৰিৱেশটো কেনেকৈ ৰক্ষা কৰিব লাগে ত' মোৰ মতে সেয়ে আৰু মই সেনেকে ভাবো দিয়া আৰু
অ বাকী তুমি অনবীকৰণযোগ্য যে সম্পদৰ কথা ক'লা ধৰা প্ৰাকৃতিক গেছে হওক বা তোমাৰ খনিজ সম্পদ কৈলা এইবিলাকৰ কথা যে ক'লা ত' এইবিলাক বস্তু বৰ্তমান সময়ত তোমাৰ মতে দিয় আৰু আমি সংৰক্ষণ কৰাটো কিমান বেছি দৰকাৰী হৈ পৰিছে আৰু ক'বলৈ গ'লে আৰু এইবিলাক মানে সংৰক্ষণ কৰাটো তোমাৰ মতে কিয় ইমান জৰুৰী আৰু বৰ্তমান সময়ত।
এই কি কৰা তুমি অ পৰিৱেশ সংৰক্ষণ ন পৰিৱেশ সংৰক্ষনটো ন ত তোমাৰ এই পৰিৱেশ সংৰক্ষনটো আমি এইকাৰণে কৰিব লাগে কাৰণ চোৱা পৰিৱেশ নাথাকিলে মানুহ নাথাকিব ন ত' পৰিৱেশটো যিহেতু আমাৰ কাৰণে প্ৰয়োজনীয় ত' আমিও তাক আমি সিমানে গুৰুত্ব দিয়া উচিত। এই ধৰি লোৱা এই পৰিৱেশৰ যি আছে তোমাৰ এই সমস্যাবিলাক এই সমস্যাবিলাক তোমাৰ বহুত মানে দেখিবলৈ পোৱা যায় ন তোমাৰ এই যিবিলাক প্লাষ্টিক প্ৰদূষণেই হওক বা তোমাৰ এই বায়ু প্ৰদূষণ হওক আৰু তুমি দেখিছে আমাৰ কিমান গৰম বাঢ়িছে। এই গৰমটো কিয় কাৰণে বাঢ়িছে গৰমটো এইকাৰণে বাঢ়িছে যে আমাৰ যিবিলাক আছে আৰু আহ ধৰি লোৱা তোমাৰ এই গছ গছনি কটাৰ ফলত বাঢ়িছে আৰু তোমাৰ যিবিলাক এই যিটো অনবীকৰণযোগ্য সম্পদ আছে এই অনবীকৰণযোগ্য সম্পদ। এই অনবীকৰণ যোগ্য সম্পদৰ যিবিলাক তোমাৰ ব্যৱহাৰ আছে এই ব্যৱহাৰ বিলাক আমি কম কৰিব লাগিব ইয়াৰ উপৰিও। আহ এই গুকু মছ।